আ, ক
আ, এইবাৰ বোলো, এ, আমাৰ পাছে সেই দে, ৰাসত বেচা সেই নাই, জানা না? মই যোৱা বাৰো চাইছিলো এ, এই ঘৰ যি বনাই এটা, এটা, এটা কৰি কিনে যে, কাগজৰ টুকুৰা টাইপত যি, ঘৰ যি বনাই
অ'।
মিলাব লাগে যি
থ্ৰী ডি জি, থ্ৰী ডি- থ্ৰী ডি।
এ, কি কৈছ তই।
একো নহয় দে।
কিয়া নহয় হয়টো, সেইটো ইংৰাজী শব্দ হয়।
হয় নেকি দে, হ'ব দে, এ সেইটো এ, সেইটো আছো অ',
ক'ত অ', তিনি
অ', তিনিদতো নাহে বুইছা আজিকালি।
হয় নেকি, মই কি বুজি পোৱা নাই ৰ কি
সেই, তই একো বুজি নাপা।
পাইছো পাইছো- পাইছো- পাইছো- পাইছো, মই সেই বুলি ভাবিছিলো এই কি কয় বহুত ডাঙৰকে একদম, অ', অ', অ', অ', অ', অ', অ', অ', অ', অ', অ'।
অ', তিনি দি।
অ'।
সেইটোয়ে, আজিকালি পাছে নাহে, মই যোৱাবাৰো চাইছিলো জানানা নাহিলে। তাৰে যোৱাবাৰো চাইছিলো, তথাপিও নাহিল।
আনবি এটা মই তহতৰ ঘৰত যাই কিনে বনাম।
বিৰাট বেচে বহুত ভাল লাগে, আ মই মই- মই আনিছিলো হা, আমাৰ এই সৰুটো জন্ম নাপাওঁতে আনা আছিল, হেৰি এশ টকা লৈছিল, মই সেই আনছিলো, এই ফল ফুকাৰৰ দোকানখন আনছিলো।
অ'। উম।
অ', যি বঢ়িয়া, বহুত ভাল লাগে আৰু সজে থ'ব ভাল।
একদম আমনি লগা সময়খিনিত তোৰ কৰবা বঢ়িয়া।
সঁচা দেই সঁচা, আমাৰ- আমাৰ এইটো বনাইছিল, আমাৰ মাজুটোৱে বনাই কিনে দিছিল মোক।
অ', ইয়াত
ভাল লাগে মানে, অ', সজে থ'ব ভাল, বঢ়িয়া। কালি আৰু আছে, কচিং আছে।
অ', কালি হোমৱৰ্ক কেইটা এই ঘৰত কৰা কাম কেইটা কৰছ।
অ', অসমীয়া যে দিছিল।
নহয়- নহয়, শিক্ষা। শিক্ষাত দিছে দে। হয়, অ', নাই কৰাদে গম পাইছো মই।
অ', নাই কৰা।
নাই কৰা দে‌, মই গম পাইছো।
নাই কৰা মই।
অ', মই গম পাইছো তই কৰা নাই বুলি। অ', গম পাইছো মই, তই নকওঁতে গম পাইছো, সুধছো আৰু এনে। আজিৰ পৰা নুশুধো মই তোক। সদায় এটা এটাই উত্তৰ পাওঁ।
কি উত্তৰ পা।
নাই কৰা মই, সেই পাইছোঁ মই।
সঁচাকে মইযে এই সেই সেইকিখান কিনিম বুলি কৈছিলো। এ মাৰে যি সেউজীয়া বগা কাগজ, আঠা মাৰে।
সেউজীয়া অ', অ', অ', অ', অ', অ', বুদচু দে।
এই মই সেই কৰিম কি কয় কিনি কিনে ছেকেণ্ডটো মহাবিদ্যালয়ত আমাৰ যি যি মানে শিকায় বা যি ঘৰত ধৰা কাম দেই মই নিজেও লি লিখি লৈ কিনে কিতাপখনত মাৰি লম আৰু তোকো কপালত মাৰি দিম লেখি কিনে।
অ', কপালত নালাগে মাৰি দিব অ'।
তই মাৰি দিম মই।
উম, দিবি দিবি মোৰ তাত আছে অ', তই কালি কিনি ল'বি নহ'লিবা এ সেই
অকে, মই আজি আজি পাইছো আজি আজি কিনো বুলি ভাবছিলো হালনি। ভাবিছোঁ এই কিতাপ খনে কিনো দে আজি আৰু বেছি খৰচ নকৰো।
কাষত দোকান খনতে পায়।
চিপিৰে লাগছি মোৰ, মোৰ চিপিৰে লাগিছে।
উম, অই হেল্ল?
উম।
দহ মিনিটটো দেৰি নকৰিবি কিন্তু দে।
নকৰো নকৰো এই এৰে আগত তোৰ আগততো দেৰি হৈ গৈছ গ'মে নাপ পাৱা নাই।
অ', মানে
মানে দছ মিনিট, দছ মিনিট এ তোৰ আঠ, ন, সেই ছয় দি যি যায় সেইটো।
অ'।
সেটো অ',
উম, বেছি হলি মানে বস্তুটো বেয়া হৈ যাব।
অ'।
দে এইটো বিষয়ে বাদ দি আৰু কথা নকবি।
অ', বাদ দে বাদ দে। খবৰ ভাল?
খবৰ ভাল ৰ'।
কিমান ভাল?
ঠিক ঠাক।
কিয়া?
ঠিক ঠাক ৰ' আজি বৰষুণ দিছিল বাওজি পৰিছি ভেন্টিলেছন খনেদি গোটেই পানী আলমাৰিত পৰছি জানানা?
উলটাকে পৰছিল বৰষুণটো উল-উলটাকে আহিছি বাও চিটকা পৰি কিনে মানে গোতে ভিজি গেছি।
এ মোক আমাৰ ঘৰৰ মালিক তিন নম্বৰটো সদস্যই দিগদাৰ দি আছে।
অ', আমাৰ নাই ৰ' মোৰ তোপনি লাগছি জানানা?
কৰ, কৰ, কৰ, কৰ, কৰ।
ডাহেৰি যে সপোনটো যে দিখলা।
হয় দে। হে অ' ম- মই ডাইৰেক, মই বোলো চাল্লা তই মোৰ লাজ সন্মান চব খেদি দিলি।
তাকেতোন আৰু তই যে মোক কলি যে দ্বিতীয়খন বিদ্যালয়
হে অ' তাইৰ হয় হেৰি সপোনটো
অ'।
তাই দুটা সপোন দেখছি প্ৰথমটো হ'ল সেটো, ছেকেণ্ড টো হ'ল এটো। ভগৱান।
তাতে নহয় এতে
মই তাইৰ সপোনকেইটা মানছো দে, খেলাও নাই ও তাই। আৰু দু- এই শুন প্ৰথম সপোনটো তোৰ লগত এনেকা দেখলা
অ'।
আৰু দুই নম্বৰ সপোনটোত তাই যেনিবা কাজিয়া কৰাই দেখলাক তোৰ লগত।
কাজিয়া? কিহৰ কাজিয়া বা?
ভাবি থাকে নহয় তাই, তাই যি ভাবি থাকে তাই, মানে যি ভাবি থাকে সপোনত দেখে। তাইয়ে এইগিলাক কিবা ভাবি থাকে কিজানি।
তাকেতো মোৰো সেনে লাগে। ইয়ে, ইয়ে, ইয়ে তই কি কৰলি বিছিনাখন? ইপিনে আৰু তই কি তই মানে মই তোক কি বুলি ক'ম হা তোক মই কি বুলি গালি পাৰিম মাৰিম। মূৰা চলি জন্ম দিছি।
নকবি দে তঁহতৰটো সৰু দে, মোৰ ডাঙৰতো আহি কিনে মোৰ বিচনা বেয়া কৰি থৈ দিছি। বেয়া কৰি আছে, কোচে চোচে কিনে
আইও বেছেৰিটো।
বেয়াই লাগে, আপিতোক লেগি।
বেয়া লাগে।
মোক লেগি নে?
অ' মই আঁঠুটোত ক'বাত খুন্দা আছো, খাই কিনে মই আঁঠু টোত মৰা, মৰাতেজ উঠছি, মই এতিয়াক লেগি ক'বাই নোৱাৰো ক'ত খুন্দা খাইছো।
তোৰো সেনে হয়, মোৰো হয় সেনেকুৱা।
মই ক'বাই নোৱাৰো মোৰ তিনদিন চাৰি দিন হ'ল সেইটো বস্তু দেখা পাওঁ। চেক টেক লাগিছে কি জানি মই আৰু আকি লবা ৰং চং ধুই লও নহয়, তাত ধুলো চাবোন মাৰি মাৰি যা নাই দেখো হে মই ক'বাত খুন্দা খাইছো মোৰ মৰা তেজ উঠছি।
মই অহাকালি পুৰা একদম ঘিচি ঘিচি গা ধুব লাগিব।
মই আজি ধুইছোঁ।
মই তিনিদিন মান হ'ল কিজানি গায়ে ধোৱা নাই।
গম পাইছো, তোৰ এই কি কয় এ বগা বগা খিনি
অ'।
মাৰে যি কিবা ভুল হ'লে মাৰে যে বহি এ সেই হাতৰ পাইতো যোৱাই নাই, সেই দেখিয়ে গম পাইছো মোৰ না এই ভালকে ঘঁহি কিনে গা ধোৱা নাই, নহ'লে গায়েই ধোৱা নাই। এ মই ভাবছোৱাই এইটো কথা।
আ তই যদি পৰহি পৰীক্ষাৰ দিনা যদি মোৰ হাতখনত যদি দেখা, গম পাবি আৰু তই।
গম পাইছোঁয়েই মই তোক কবই নালাগে, দেখা, তোক দেখা। কোন হয় ন, তোক দেখা পালেই গম পাও মই।
কেনেকে?
শক্তি
ই শক্তি তাইৰ।
পঞ্চ পঞ্চাশ বছৰ হৈ গ'ল। তপস্যা কৰিব নাপাহৰো পাঁচ পাঁচ এইফালে চাওঁক।
উম।
হম।
আচনে বোলো মাতটো।
সৰু সৰু কে আহি আছে।
ভাৰ। ব্যস্ত
অঁ। বেয়া ক।
কওঁ তই?
অ তোতা দিতা কে থাক তোত তা
দুই টকা আছে মোৰ তাত।
অ মই তোক আজি দুই টকা দিছিলো ন?
তই বৰ্তমান মোক এক টকা দিলি আৰু এক টকা দিবি।
অ এতিয়া মই তোক আৰু এক টকা দিম দেই, তই মোক আৰু এক টকা দিবি।
অ হ'ব হ'ব দি দিম, চিন্তা নকৰিবা তুমি।
অ। আমাৰ চবে বিছিনাত উঠিলে ৰ তহঁতৰ?
বিছনা এ বিছনা উঠছি মই বঢ়িয়াকে উঠছো, এতিয়ালৈ যেনবা পা লৰ বাই খোজা নাই কিবা।
বদ্য ভাল পাওঁ জানা নে অ'
মোৰ ভয় লাগে।
ভয় পদুৰি তোত ভয় মই। আৰু তই দে সমুদৰ একেলে একেলে ইমান ৰাতিহে তই যিহেতু থাক তই মই নাথাকো হৈ যাবি।
এ কিয় সেনেকা ক, পাৰিম ৰ সেনে
ভূতনি ভূতি ভূতি। তই চাই থাক, মোৰ ড্ৰিম মই পুৰা কৰিহে এৰিম চাই থাক।
কি কি ড্ৰিম?
মোৰ ড্ৰিম মই পুৰা কৰিহে এৰিম। ওঅ অ', অ', অ', অ', অ', অ', মোৰ সপোন ন পুৰা কৰিহে এৰিম চাই থাক ত
কি সপোন এ?
একদম পাঁচ কিমান মানৰ ওখ একযোৰ চেন্দেল পিন্ধিম পিন্ধি তো এক দম মাটিত লাগা আছে যে এক চুজি আছে চেন্দেল সেইযোৰ পিন্ধি লৈ যাম মই।
মই চিনি নাপাওঁ তোক তিতান কুনি তই
মইতো ভৰিত ধৰি আহিলৈ যাম।
হে মোক লৈ গেইল মোক লৈ গেইল মোক অপহৰণ কৰি লৈ গেইল মই এনে
লোক বুলি চাবে
মৰ কতে মৰা মৰ ইতয়া
হা মৰা মৰা ক'ত মৰা মাৰ চাই থাক মই কৰিমে এনেকুৱা। আ, আনকি গাহৰিৰ নাকো মুতচে চাপৰ
দানু
হা
অ', বোলো সচাই যাব লাগে সেনেকা ফেলে অ', পিয় পি হচি হচি হচি মই তোক কৰিছো এইবাৰ
হচি হচি বাপ্পা ঐ